অ আহ
আহ কি কৰিছে? কি কৰিছে?
এ শুই উঠি ব্ৰাছ কৰি আছিলো।
ব্ৰাছ কৰি আছিলে এতিয়া?
ওম
হাই ইমান দেৰি ইমান ৰাতিুপুৱা নকৰিলে?
উম ৰাতিপুৱা সন্ধিয়া দুই টাইম কৰো যে।
ৰাতিওঁ কৰে?
ৰাাতি নকৰো আৰু।
অ' দুই টাইম কৰে? আৰু মই আকৌ এক টাইমে কৰো। মই এলাহ তাগে দাঁত ব্ৰাছ কৰিবলৈ কিবা।
আমাৰ চবেই দুই টাইম দুই টাইম। যাবি?
অ' তাকে ফুৰিব যোৱা কথা আছিলা বোলে?
তাকে আজি পাতিছিলো।
আহ
কি কৰে?
ক'ত যাব?
জানো তোমালোকৰ খুৰীয়েৰে কৈছে দেখোন আকৌ হেৰিয়ালে যাওঁ বুলি।
ক'ত
চাদে নাও বুলি কৈছে।
শিৱসাগৰ
ভালুকপুং
ভালুকপুং ভালুপুং গৈ ভাল নালাগে। শিৱসাগৰত চোৱা জেগাও আছে, ফুৰা জেগাও আছে।
মই সেইটোৱে কৈ আছিলো।
অ' এতিয়া সুধিব লাগিব কলেনো যায়।
অ' ই আহিলক কাইলৈ।
আহ যাব নেকি সি?
সি নাযাব নে।
আহ সি গুৱাহাটী গৈছে নেকি ন?
উম
উম', সি দেখাই ফুৰিছে কালি একদম ভিডিঅ' কলত আমাক একদম এ জেগা খিনি
অ হ-হ
উম। উম, আমাক জ্বলাই আছে আৰু, চা আৰু মই আহিছো ফুৰিবলৈ আৰু তোহত ঘৰতে বহি থাক।
উম, ভিডিঅ' কল কৰিম
কৰিছিলে অ' কালি, অহ তাৰপিছতে কি বনালে দুপৰীয়া?
দুপৰীয়া পুঠি মাছ বনালোঁ।
অ'
তাৰপিছত তোমাৰ দাইল আছিলে, চব্জি, ভাত
অ'
এই চিলি চিকেন।
চিলি চিকেন, কোনে বনালে?
তাই বনালে আজি।
অহ' তাই বনাইছে।
অ' আজি তাই বনালে।
তাই চেফ মানে চ'ব, আমাৰ পৰিয়ালৰ মানে মাষ্টাৰ চেফ আহিব আৰু
উম, হো-হো।
ঠিকে আছে, ঠিক ঠিকে আছে, আমিও চ'ব এক্সপেৰিমেন্টে হে কৰি থাকো। ভাল লাগে, এক্সপেৰিমেণ্ট কৰি ভা কেতিয়াবা ভাল লাগে।
সদায় নোৱাৰি আৰু
অ' সদায় নোৱাৰি। সেইদিনাখন বোলে চাওমিন আৰু চিকেন বনাইছিলে।
অহ' অ'অ'।
অ' কৈছে।
মই বনাই দিব লাগে, মচো মই নবনাও সদাই মইয়ে বনাই থাকিম নেকি?
অ' ইয়ালৈ আহিলে তো শিকিব লাগিব ন।
এতিয়া থাকিলে অকলে নিজে বনাই খাব নালাগিব।
সেইটোৱে। এতিয়া আপুনি কিবা এটা কামত বাহিৰত গ'লে নিজে বনাই খাব লাগিব।
অহ'
এইটোৱে টো কথা, এ এইটোটো শিকিবই লাগে আৰু ছোৱালী মানুহ আৰু, খানা খানা বনোৱাই ঘৰৰ কামৰ পৰা ছুটিয়ে নাপাওঁ, কিনো কথা পাতিব আৰু
সাতৰ খোধি কৰিলে?
নাই কৰা।
কাইলে কৰিব?
উম।
আমাৰ আকৌ খুৰীহতে দেখোন আজিয়ে কৰিলে।
ছাব্বিশ তাৰিখে ভাগিব, আজি কেই তাৰিখ? ছাব্বিশ নে পঁচিশ আজি?
আজি, আজি চা পঁচিশ তাৰিখ।
উম, আজি ৰাতিলে হেৰি হ'ব নেকি? নে
অ'আজি ৰাতিলে থকা কট থকা আছিলে কিন্তু খুুৰী হতে দেখোন আজিয়ে পুৰা সুধি চুধি হৈ একদম আজৰি হৈ গ'ল।
এডভান্স সিহঁতে।
এডভান্স। বা এই ফেচবুকত ভিডিঅ' এটা পাইছিলো অম্বুবাচী মেলাৰ। কেনেকুৱা মানুহ হৈছে। বা পোৱালী বিলাক ঠেলা হেঁচাত একদম চেপেটা হৈ গৈছে। অ'
পোৱালিলৈও যাব নোৱাৰি আৰু তাক সেইবোৰ জেগাত নিজে যাব নোৱাৰি, পোৱালী লয়তো আৰু নোৱাৰি।
উম, এই কেঁচুৱা পোৱালিবিলাক লৈ লৈ গৈছে হাতত। তাকে কাৰলগত যাম বুলি ভাবিছিলো। কিন্তু কোনো ছোৱালীয়ে নাই যোৱা যে মই আকৌ অকলে অকলে ভালো নালাগে।
আহ
মই সুধিছিলো, তাই নাযায় নেকি? তাৰপিছত সি কৈছে কৈছে নাযায় বোলে। যোৱা হয় মইও গ'লো হয়।
যাবলৈ ভৰি দঙি আছিলে। আকৌ আমি নগলে আমি পঠাই নিদিওঁ যে।
আহ
ইমান দিন লগতে ঘূৰি। এতিয়া আৰু মানে হে এৰি দিয়া নাই আৰু বৰ্তমান
অ' অ'। ঠিকেই আছে। মোৰ যাবলৈ মনতো আছিলে, কোনো নগলেই নহয়, আমাৰ ঘৰৰ মানুহতো আৰু ফুৰা চকা একো নায়েই।
পিছত যাবই লাগিব
হা
আপোনাৰ মাতটো ফাটি ফাটি আহিছে, নেটৱৰ্ক বেয়া নেকি?
ফজি দেখোন দিগদাৰ। এইফালে
অ' মাতটো ইমান ফাটি ফাটি আহিছে আপোনাৰ।
আধা শুনি, আধা শুনি তেনেকুৱা হৈছেগে আজি। অ' হেল্ল'
অ' চাৰ্ভাৰটো ইমান বেয়া কৰিছে আজি।
আজি কথা পাতিবলৈ শান্তি পোৱা নাই মানে।
আহ খুৰীৰ লগতো তেনেকুৱাই হৈছে নেকি?
অ'
হে ৰাম মই অথনি কথা পাতোতে তেনেকুৱা হোৱা নাই, মই কালি ফোন কৰোতে ঘপকে ফোনটো। কাটি গ'ল, কাটি গৈ পেলাই একেবাৰে মানে আৰু কৰিবই পৰা নাই।
অ' মই এফালৰ পৰা মাৰি আছো, নাই লগা।
অ' আকৌ নিদৰ্শনা ফোন কৰিবলৈ কালি আধা ঘণ্টা কথা পাতিলো যে একো মানে হেৰিয়ে নহ'ল আৰু। একো নহ'লে ই এতিয়া নোৱাৰি আৰু ফোন কৰিব।
আহ
কথা পাতি পাতি গমে না গমে নাপালো কিমান সময় হ'ল তাইক কতো। তাই কৈছে ভৰি বিষাইছে, কিয় নাই হোৱা সময়ত মই চো অ' কি হ'ল নো। তাৰ পিছত চাইছো অ' এইটো কথা।
অ' আধা ঘন্টা হৈ গ'ল মানে।
অ' আধা ঘণ্টা হৈ গলগৈ য'ত নেকি বাৰ মিনিট হ'ব লাগে, আমাৰ আধা ঘণ্টা হৈ গলগে। বাৰ নে দহ মিনিট কাটি লো। গ'ল আমি আৰু কথা পাতিব পাৰিলো হয়।
অ'
তাকে মই কৈছো, তাক আমি আৰু কথা পাতিব পাৰিলো হয় আৰু পালো হয়। এতিয়া তাই ফোন কৰিব নোৱাৰি, তাই কৈছে বোলে একাউন্টত মানে নতুন একাউণ্টা খুলিবলৈ এতিয়া আকৌ। বেংক ডিটেইলছ লাগিব।
অহ'
সেই বিলাক কৰপাৰা নো আহিব আৰু তাই তাই নায়ে বোলে চ'ব বোলে লিংক কৰি থোৱা আছে।
আহ চ'ব লিংক হৈ আছে।
উম, উম। আমনি লাগিছে। অ' ঘৰত থাকি থাকি কৰবালৈ ওলাই যাবলৈ হে মন গৈছে, ফুৰিবলৈ আৰু
ঘূৰি ফুৰা তেজপুৰ খনতে ঢেৰ জেগা আছে নহয় ঘূৰি থাকা আৰু।
এই তেজপুৰ খনতে আৰু এ আৰু পুখুৰী দুখনমান আছে আৰু খেলা কলপাক দুখনমান আছে আৰু বাকী গোটেই জংঘলে জংঘল। জংঘলত কি যাব আৰু? অগ্নিগড় ফুৰি ফুৰি আমনি লাগি গ'ল তেজপুৰ কলেজ ওচৰতে যে তেজপুৰ কলেজৰ।
অ'
একে আমনি লাগি গ'ল। কিমান ঘুৰিব তে অগ্নিগড় খন ক'ল পাৰ্কখনন। পদুম পুখুৰী পাৰ্ক এইকেইখনেই আৰু আৰু নাই আৰু বামুণী হিলচ।
সেই কেইখনে।
ঘূৰি ঘুৰি মানে শেষ আৰু।
শেষ আৰু টাউনত আৰু বেলেগ জেগালৈ যাবলৈ হে মন গৈছে আৰু। মই তাকে কৈছো, ইহঁতক ওলাবি, সিহঁতে কৈছে কৈছে বোলে আৰু ৰ সময় নাপাওঁচোন সময় থাকে কেতিয়া। ত তহঁতৰ বোলো সময়ে নাথাকে কেতিয়াও।
সময় অ সময় ন সিহঁতে ঘূৰি ফুৰিবলৈ সময় ধেৰ ওলায়।
আহ সিহঁতৰ ঘূৰি ফৰিবলৈ ধেৰ ধেৰ সময় ওলায়। কিন্তু মোক নিবলৈ সিহঁতৰ সময় নোলায়।
জেগাই শেষ ক'ব, জেগাই নাই। এ আজি নাযাও দে পইচাই নাই পিছত বোলে ফটো দেখিছো কিয়ত ঘূৰি ফুৰিছে। যে দি‌ দিলে। ফটো দেখিলে হে গ'ম পাওঁ। এনেতো গ'ম নাপাওৱেই। এয়ে এবাৰ গৈছিলে নেকি পিকনিকলে?
পিকনিক কতো জোৱা নাই?
নাই যোৱা নেকি? অহা বছৰ আ যোৱা বছৰ আছিলে চাগে।
এইখন মানে অ' যোৱাবছৰ মানে। শুনিছা, আহ। এই ঘৰতে মানে বনাইছিলো যে ৰাতি ডিচেম্বৰৰ। একত্ৰিশ দিচেম্বৰ মানে ৰাতি চ'ব বনাইছিলো মানে বনোৱা আছে বস্তু সৰহ সৰহ। পিছে ৰাতিপুৱা বোলো সেই ঘাটৰ মন্দিৰলৈও যাওঁ আৰু ইয়াত ভাত কেইটা বহাই দিছো আৰু চববোৰ গৰমাই পেলাই এ লৈ পেলাই। সেই নদীৰ পৰা খালো যেনিবা আমি চাৰিটাই খাই খাই কৰি লৈ আকৌ গুচি আহিছো, আৰু এনেই মানে হেৰি কৰি যোৱা নাই আৰু অ' এইবাৰ অ' অ' সেই আমি হেৰি সেইবাৰো হেৰি হ'ল। হেই তোমাৰ আমাৰ সেই মোৰ মানে হেৰি ভাইটি এটা আছিলে ইয়াতে। সেই কৃষ্ণা হুন্দাইত কৰে মানে তাৰাপা। তাক ঘনীয়োকে আকৌ ফোন কৰিলে বা ব'লক বোলে মোকো লৈ যাম যে এই যাব মন যোৱা নাই। কৈছে ব'লক ব'লক এই ভিনদেউক ওলাব দিয়ক দুইটাই বজাৰ কৰি আহকগে।
আহ
এয়াৰপা বজাৰ চজাৰ কৰি আহিলগে পতককে আৰু ওলাই মেলি গলো। ব্ৰইলাৰ মাংস নাপালোৰ। সিহঁতৰ তাক বোলো হেৰি ক এই ব্ৰইলাৰ মাংস লৈ আহ।
আহ
হেই সেই মাংস এক কেজি নেমু দুটা এনেকে। হেয়া লৈ মেলি আহি দুইটা ওলাইছেহি এ দলঙৰ ওচৰত।
অই কলিয়াভোমৰা দলং।
কলিয়া ভোমোৰা নহয় এইখন যে আমাৰ চাৰিআলি আহোতে যে পাই যে। জীয়া ভৰলি, জীয়া ভৰলিও নকয় সেইখন। জীয়া ভৰলিও নকয়, জীয়া ভৰলি বালিপৰা চাইদেহে আছে।
তেনে এইখন গাভৰু।
এ নহয় নতুনকেই যে এখন নামটোৱে পাহৰি থাকিলো। তোমাৰ এই দোলাবাৰী পাৰ হৈ।
দোলাবাৰী পাৰ হৈ মানে, নগাঁও পাৰ হৈ।
এই এজনী নগাঁও চাইতে যাবই নালাগে এ। এইটো যে আমাৰ এই হাইৱেটো যে। জামুগুৰি পোৱাৰ আগত যে পাই। অ' আহাই নাই জামুগুৰি পোৱাৰ আগত যে।
অ' সেইফালে যোৱাই নাই যে মই সেইকাৰণে গ'ম নেপাওঁ চাগে।
অ' সেইখন কি বুলি কয় নামটো পাহৰি থাকিলো।
আহ জানো কি বুলিো কয়। আহ
বনাই কৰি খাই বৈ লৈ সিহঁতে সিফালে গৈছে, আমি এইফালে আহিছো অ'।
উম। বা এই সন্ধিয়া সময়কন যে ইমান ভোক লাগে অ' বা এনেকুৱা ক্ৰেভিংছ হয়।
উ, উ, বনাবা আৰু খাবা।
বনাও কি খাওঁ এনেকুৱা লাগে।
কঁঠাল খাবা, কঁঠাল খাই দিয়ে, এতিয়া কঁঠাল খোৱ দিন নহয়।
এই কঁঠাল খাই পেলাই মোৰ গোটেই বৰ হজম। বেজী লৈ আহিছোগে কালি। অৱস্থা বেয়া হৈ গৈছে অ' মানে। হেৰি কঠাল দুটা আনিছিলে পঞ্চাশ টকা দি পঞ্চাশ টকা। পঞ্চাশ ফুটাই ওলাইছে দুইটাৰ পৰা
হ হ হ আমাৰ আজি ত্ৰিশ টকা দি আনিছে এটা ত্ৰিশ টকা দি ত্ৰিশ টকা দি এটা আনিছে
অ
মানে এ ইমানেই ফুটা ওলাইছে মানে কঁঠালটো
এক